হেল্ল'?
অ'! কি কৰি আছা?
অ'! এনেই ৰাস্তালৈ ওলাই আহিছিলো। তই কি কৰি আছ
এ, যিহে গৰম পৰিছে, ফাৰ্মত মানে, লাগি আছিলোঁ। পানী দুনি দি গৰম উঠিলে ঘামে একদম হৈ গ'ল। তাৰপৰা, তোৰ গা পাটো ধুই পেলাই চাহ তাহকন খাই পেলাই, এই ৰাস্তাই ৰাস্তাই এনে ঘূৰি ফুৰিছোঁ।
তাকে, এইটো আজি ইমান ৰ'দ গম পোৱা নাই। এতিয়া ঘৰত থাকিব নোৱাৰি ৰাস্তালে বতাহ খাবলৈ ওলাই আহিছোঁ। এতিয়া কাষৰ ঘৰ কা কাখৰ গাঁৱৰখনত পালোহি মানে খোজকাঢ়ি আহি পেলাই। ইমানে
তাকে, মোৰ এতিয়া যিহে গৰম লাগিছে। মানে, তোৰ ভাতকেইটা খাবলৈও মানে, তোৰ কিবা কিবি হৈ যায়।
অ আৰু তাকে এতিয়া গম ম এতিয়া যে গাঁও এইটো সময়ত গৰমৰ দিনত যে কাৰেণ্টটো নাথাকে কাৰেণ্টটো নথাকিলে ভাতকেই তা কেনেকৈ খাবি কচোন। মই এতিয়া ভাতকেইটা খাব নোৱাৰি মানে চাহ অকনো খাব পৰা নাই ইমানেই গৰম পৰিছে মানে আজি দিনত
উম উম মই বাৰু চাহকন খাব পাৰো দেই যিমান গৰম হ'লেও একদম চাহকন ধুনীয়াকে খাব মেলিব ভাত চাতহে খাব নোৱাৰো
এতিয়া কি হল আজি দিনটো মানে পথাৰ থাকিলো যে এতিয়া পথাৰ থকাৰকৰণে এতিয়া মানে এনেকুৱ গৰম লাগিছে সহ্য় কৰিব পৰা নাই গৰমটো
অ অ সেইটো হৈছে মানে তই দিনৰ দিনটো মানে ৰ'দ আজি ৰ'দটোও বেছি যে আৰু ৰ'দতে থাকিলি দিনৰ দিনটো কিন্তু সেইটো জহতটো তেনেকুৱা হৈছে আকৌ মানে যোনতটো গৰমৰ ভাৱ ৰ'দৰ মানে যোনতটো গৰমৰ ভাৱ ন সেইটো গাত সোমাই যোৱাৰ পিছত গৰমতটো মানে ওলাই নোযোৱালৈকে তোৰ মানে সেইটো গৰমে ধৰিয়ে থাকিব গাত
অ চাকি ফুটি লাগি আছে মানে ফেনখন লগাই দিয়াৰ পিছতো মোৰ গাৰ পৰা গমতো যোৱাই নাই মানে
এই ফেন ফেন অ এই ফেন নলগাবি তেনেকুৱা গৰম মানে যদি গাত সোমাই যায় ফেন চেন নলগা মানে নেম চৰ্বত এইবিলাক কিবা কিবি খাই পাই গৰম টো যোৱাবলে চেষ্টা কৰিবি নহলে মানে যেতিয়া গৰমতো হোমাই যাওঁ পিছত বেমাৰ বহুতে মানে ত এনেক জ্বৰ চৰ উঠ যাবলৈও আছে একদম ডাঙৰকে তেনেকুৱা হৈ যায়
এই ইটো হয় বাৰু আৰু গম পা আজিৰ দিনত যে নদীৰ মাজত নদীৰ পানী ইমানেই গৰম হৈ গৈছে মানে তো গৰুৱে পানী খাব নাই মোক আমি গৰুকেইটা লৰাবলৈ গৈ পেলাই ত' গৰুকেইটা চাব পৰা নাই এনেকে মানে পুৰা মানে ইতে পুৰা থৰ লগা নিচিনা হৈ আছে মানে তাতে পানীও খাব পৰা নাই ৰখি থাকিবও পৰা নাই ঘাঁহ খাব পৰা নাই ইমানেই গৰম হয় আৰু কাষতে আলিবলৈ ক'তো চাহও নাই মানে বান্ধ থবলৈ এ এনেকেই দিনটো বহুত কষ্ট খালে গৰুকেইটাই।
নিয় নাই মে আমাৰ বাৰীয়ে বতা ঘৰ চাইদতে মান বতা ঘৰ আছে বতাহ ঘৰতে এনেক বাৰীতে বান্ধিানি। ছে ঘাহ চাহ বোৰ। বিচাৰি বিচাৰি আকৌ খেৰ চেৰ দি পেলাই ইয়াতে বান্ধি গুধি চাওঁতে গছ চছ আছেতো, গছৰ তলত। মানে এনেকে থৈ মেলি দিছে। তালে মাথাইলে নিবলৈ হলে যিটোহে ৰ'দ মানে ছাঁ একনো নাই মাথাইত আগকতে। গছ চছ বিলাক নাই। সেইটো ধৰ মানেটো এতিয়া ধাপাত তিতা লতা এইবিলাকহে আছে আমাৰ মাথাইটোত। আৰু নৈ নৈৰ কাষত মানে যেনেকে আগতে গছ আছিলে তইটো দেখিছিলি। সেই গছ চছ বিলাকো এতিয়া মানুহ বিলাকে খৰী কাৰণে কাটি মেলি খাচতাঙ কৰি দিলে। ত, সেইটো কাৰণে তোৰ এতিয়া ছাঁ অকন তই যদি পথাৰত যদি কামো কৰি থাক মাথাউৰি মাজত মানে, ত তেতিয়া বহিবলৈ মেলিবলৈ মানে জেগা এটুকা নাই আৰু।
অ, এতিয়া আজি মই গম পোৱা নাই আগতেতো আমি খেতি কৰি দিব যাওঁতে নে পথাৰলৈ যাওঁতে মানে তো- ক'ৰবাত যদি ঘৰ পৰা জলপান চলপান পান নিদিছে, তেতিয়া কাষতে বহি পেলাই খাবলৈ গছ চছ থাকে। আজিকালি কাটি ইমানেই কাটি দিলে গছৰ গছ ক'তো বহিবলৈ জেগা অকনো নাই। মানে মই আজি মই ৰাতিপুৱা পথাৰলৈ গলো সেইটা বজাতে কি চাৰিটা বজাত গ'লো, তো সাতটা বজালৈকে ঠিকে আছিলে। ই মানে হেৰি পোৱা ৰ'দ ওলোৱা- কিন্তু সাতটামান বজাৰ পৰা ইমানেই ৰ'দ ওলাইছে মানে তই বহিব নোৱাৰো ক'তো।
অ সেই ৰাতিপুৱা বেলা তো ছটা মান সাতটামান বজালৈকে তো একো নাই, তই ৰ'দ নোলাব বুলিয়ে ভাবা। যেতিয়া সাতটা মান আঠটা মান বাজিলে আৰু তোৰ ৰ'দে মানে তোক বিচনা শুই থকাতে চকুত ধৰি যায়গে গৰমে। এনেকুৱাই হেৰি হৈ যায় তাৰ পিছৰ পৰা তোৰ ৰ'দ ৰ'দ মানে তোৰ আবেলি টাইমলৈকে ৰ'দো থাকিব নোৱাৰা ৰদ মানে গৰম। আৰু ফেন লগাইওতো থাকিব নোৱাৰা নহয়। চিলিঙি ফেন
তাকেৰে চিলিং ফেনটো বাদ দে না, মানে কি গম পা নাই এতিয়াতো চি নানে ডাইৰেক্টো ওপৰ পৰা হাৱাতো পৰে নাই, আজিকালি ন ভিতৰত মানে গোটেই হাৱাটোৱে গৰম দিছে। তই ঘৰভিতৰত থাকিলে তো শান্তি কতো নাপাওঁ। মাত্ৰ যদি কেতিয়াবা গছৰ তলত কেতিয়াবা বহগে আমাৰ ঘৰৰ আগফালে অকমান বতাহ মাৰি থাকে এনে মানে এনে বা বাকী পৰিবেশৰ প্ৰকৃতিৰ যিটো বতাহ, এইটো লাগিলেহে সেই ফেন চেনৰ একো কামেই নাই মানে আজিকালি।
তাকে মই সেই চকীখন লৈ আমাৰ পিছফালে বাহনীও আছে, মোৰ ফাৰ্মৰ কাষতে মানে ফাৰ্ম আছে যে তাৰ কাষতে বাঁহনি আছে। বাঁহনি গোৰিতে চকীখন দি পেলাই বহি থাকোগে। খালি মহে কামুৰে বাঁহনিত মহ চুৰ বোৰ ধেৰ যে। মহে কামুৰে কাৰণে আকৌ গুচি সেই আম গছ কেইজোপা তলতে বোলো চাং এখন অ সেই আম গছ কেইজোপা তল বলো চাং এখন বনাম এনেকে গৰমৰ দিনত বহি মেলি থাকিবলৈ ছাঁ লৈ পেলাই।
অ। অ, আৰু গম পাৱ নাই, এতিয়া মানে যিমান মানুহবিলাকে গছ-গছনি কাটিব ধৰিছে আজিকালি চাবিচোন য'তে ততে গছ-চছ কাটি পেলাই ঘৰে বনাই দিয়ে। পুখুৰী- চুখুৰী খানি দিয়ে। সেইকাৰণে আমাৰ ন, যিটো মানে সেই গোলকীয়া যিটো উষ্ণতাছে এইটো দিনে দিনে বাঢ়ি গৈ আছে। সেইকাৰণে আমাৰ মানে আমাৰ যিটো গৰম সেইটো ক লত নহোৱা হৈছে মানে পূৰা মানে কণ্ট্ৰল লেজ হৈ গৈছে এনেকুৱা হৈছে মানে
তই এতিয়া সেই দ্বীপৰ বিলতে দেখিছ। নহয় ৰাস্তাটোৰ কাৰণে কেনেকে গছ-চছ বিলাক কাটি পেলাইছে। গছ-চচৰ ওপৰত এই চৰাই- চিৰিকটি বিলাক যেনেকে উৰি ফুৰিছে ন দেখি পেলাই মনত বহুত বেয়া লাগিছে। মই সেইদিনা নিউজত দেখিছো। দেখি বিলাক একদম কৈছো নহয় চকু পানী ওলাও- নোলাও হৈ গৈছেগে।
কিন্ত দ্বীপৰ বিলত সেই এটা মই নিউজত পাইছিলো মানে চাই পেলে বহুত বেয়া লাগিল আৰু বহুত ইনফ্ৱেঞ্চাৰ এটা ভিডঅ বনাইছে মানে তোৰ চাইদৰ গছখিনি এটা ৰাস্তাৰ কাৰণে চব খিনি কাটি দিছে। আজিকালি মানুহনৰ নিজৰ কম্ফৰ্ট জোনটোহে লাগে বাকী একোৱে নালাগে। ইমান এটা দ্বীপৰ বিল ইমান এটা ধুনীয়া জেগা। তাৰ ইমান ধুনিয়া ধুনিয়া গছ বিলাক কাটিছে ত চৰাই চিৰিকতি বিলাক কি অৱস্থা হৈছে কচোন তই।
উম আৰু তোৰ দ্বীপৰ বিলখন সেই গছ গছন বিলাকৰ কাৰণেহে শুৱনি হৈ আছিল আৰু তই যিটো কৈছ। ৱেঞ্চাৰ বিলাকে হেৰি বনাইছে সেহতেতো গৈছে মুঠতে সেহতৰ এটা নিজৰ মানে তোৰ হেৰিৰ কাৰণে সহেতে নিজে ত তাত গৈ পেলাই ভিডিঅ'টো বনালে ভিৱাছ হলে পইচা পাব সিহঁত তাত একো সিহঁতে গৈ পেলাই সেই ইনফ্লুৱেঞ্চাৰ খিনি গৈ পেলাই হেতে প্ৰতিবাদ কৰিব পাৰিলে হেতেন বোলে গছ চছ কাটিব নালাগে সিহঁতে গৈছে গছ চছ কটাৰ পিছত ভিডিঅ' টো বনাবলৈ তাৰ পৰা কিবা এটা উপাৰ্জন কৰিব সেইটো জহতে সেহেত গৈছে
অ এইটো কথা হয় আগ যিবিলাকে মানে আমাৰ অসমৰ ইনফ্লুৱেঞ্জাৰ ইহঁতে যদি কৰিব বিচাৰে বহুত হেৰি কৰিব পাৰে কিন্তু সিহঁতক মাত ভিডিঅ আৰু ভিউছ লাগে সিহঁতে সেই কাৰণে ভিডিঅ' বনাবলে যায় নহলে সিহঁতৰ এটো নো এটা পাৰ্চ নিজৰ মানে নিজস্বত এটা মানে স্বাৰ্থৰ বাবে সিহঁতে কৰি আছে সেই চবেই যদি ইমান খিনি ইনফ্লেঞ্চাৰ আছে ইমান খিনি ইনফ্লেঞ্চাৰ লগতে যদি চবে যদি এনেকে মানে চবে যদি কৰিলেঁতেন চাবিচোন আমাৰ দীপৰ বিল এনেকুৱা জেগাব বিলাক বহুত ধুনীয়াকে ছেভ হৈ থাকিলহঁতেন।
উম, উম এতিয়া তোৰ তাতেছা নাই এতিয়া তো চৰাই চিৰিকটিটো নাইকিয়া হব হ'বই। চাইডত থ মানে দ্বীপৰ বিলত থকা মাছ, কাছ এইবিলাক চব মানে তো এফালৰ পৰা নাইকিয়া হৈ যাব। বিলুপ্ত হৈ হৈ গৈ থাকিব চাবিচোন। এতিয়া এতিয়া আমাৰ গাঁও বিলাকতে আগতে পথাৰ বিলাকত তোৰ হাল বালে মই দিলেই তোৰ মানে এনেকে যেনেকে মাছ-চাছ ওলাই এতিয়া সেই মাছ-চাছ বিলাকো নাই। এতিয়া মানে মাছ- চাছো নথকাই হ'ল বুলি ক'ব পাৰি মানে এতিয়া উ মানে তোক পুখুৰীত যিকেইটা মাছ দিয়া থাকে ন। সেই মাছ কেইটাহে খাবলৈ পোৱা যায়।
আৰু সেই পুখুৰী মাছকেইটা খাই। বলে ইমান তাত ভিটামিন নাথাকে ন। আৰু গম পাও নাই যিটো যে আৰু এটা চাইছ নহ গুৱাহাটীত যি এটা ডাঙৰ গছ আছিল যে গছ মানে জুবিন গাৰ্গ কাটিবলৈ দিয়া নাছিলে কিন্তু। জুবিন গাৰ্গ যেতিয়াই ঢুকালে ন তেতিয়াৰ পৰা সেই অলপ দিনৰ পিছতে সেই গছজোপাই তাৰ পৰা কাটি উঠাই দিলে। ভাবকচোন আমাৰ অসমৰ মানে ইমান বিখ্যাত এজন তেওঁ নিজৰ এটা নিজৰচত চকাৰ কাৰণে সেইজোপা গছৰ কাটিবলৈ দিয়া নাছিলে। কিন্তু, তেতিয়াই মানে সেই গছজোপা মানুহজন ঢুকাই থাকিলে ন তেতিয়াই সেই গছজোপা কাটি তাৰ পৰা আঁতৰাই দিলে ভাবচোন কিমান ই তাক ভাল কাম কৰি আছিলে মানুহজনে
উম উম তাকেইতো এইটো কৃতিৰ বাবেটো চাই পেলাই জুবিন গাৰ্গে সিমান খিনি হেৰি কৰিছিলে ন এতিয়াতো সেইখিনি কাটি পিনি কি পাইছে এতিয়া গোলপীয় উষ্ণত উষ্ণতাতো বাঢ়িছে তাৰ ফলতেটো ৰ'দ চদ আহিছে গৰম বাঢ়িছে মানুহ থাকিব নোৱাৰা হৈছে। মানুহ মৰিব এতিয়া তো প্ৰেছাৰ অৱস্থাৰ গৰমৰ বিলাকক পেচাৰ হৈ মৰিব তাৰ পিছত কব বোলে হেৰি এইবিলাক মানুহে বোলে গছ চছ কাটি পিনি সিহঁতৰ নিজৰ জহতে হৈছে। নিজেই কচোন মানুহে নিজেই ভুল কৰিছে গছ চছ কাটি পিনি। তাৰ পিছত কব বোলে গছ-চছ কাটি পিনি মানুহ বিলাক হেৰি কৰিছে এইবিলাক কিবা কৰিছে।
অ আজিৰ পৰিৱেশত যে ইমানখিনি হৈ আছে তাৰ গোটেইখিনি মানে মানুহখিনিৰ দুখ টো হৈছে আমাৰ আমাৰ মানুহ জনসাধাৰণৰ ওপৰত কাৰণ ভাবচোন তই গুৱাহাটীত যে ইমানখিনি এটা কৃত্ৰিমান পানী ডাঙৰ এটা সৰু বৰষুণ দিল গোটেই যে কৃত্ৰিম বানপানীৰ সৃষ্টি হয় তাৰ আঁৰত আমাৰ মানুহখিনিয়ে। কঠিন হয় জানো।
আৰু তাতো গছ গছন বিলাকো গুৱাহাটীৰ মানে এইবিলাক মহান নগৰ মহানগৰ বিলাকত গছ গ আচল টো ধেৰ আছিলে ন তাৰ পৰা এইবিলাক কাটি কুটি ঘৰ চৰ বনাই তাৰ ফলত সিহঁতৰ নিজৰে ধ্বংস হৈছে তেতিয়া ভূমিকম্প হব ত মানে ঘৰ বিলাক খ গৰম বাঢ়ে তাতো এ চি নহলেতো মানুহ বিলাক থাকিবই নোৱাৰে আমাৰ ইয়াত যেনেকে তো গছৰ তলত থাকি পিনে আমি এতিয়া গছৰ তলতে থাকোৱেই মানে প্ৰায় বাগ সময় গৰম উঠি লৈ মানে
সেইটোৱে মানে এতিয়া তাত যেতিয়া মানে সেই তাত এতিয়া মানে কি এতিয়া যিবিলাক জাবৰ জথৰবিলাক তাতে পেলাই দিছে গ' পাই ড্ৰেইনৰ কষতে পেলাই গোটেই জাবৰ খিনি তাত কৰবাই লাগে। ধ বৰষুণ দিলে যাব নোৱাৰি পেলাই বানপানী হৈ যায় তাতে গৈ পেলাই এতিয়াতো সেইবিলাক আমাৰ জনসাধাৰণে ভুল ন,
অ অ এতিয়া দ মানে মানুহ বিলাকে পলিথিন চলিথিন কিবা খাই পিনি ৰাস্তাই চস্তাই পেলাই এই সেইখিনি নলাবিলাকলৈ যোনবিলাক নলী থাকে ন পানীতো যাব মেলিব কাৰণে ৰাস্তাতো সেইবিলাক গৈ পেলায় লাগি পেলাই সেইবিলাক হয় বানপানী বান পানীৰ সৃষ্টি হয় নলাবিলাক জাম হ'ব তাৰ ফলতে সেইবিলাক হয়
হয় আজিকালি গম পোৱা নাই আজিকালি চৰাই চিৰিকটি বিলাক নাই গুৱাহাটতো চৰাই চিৰিকটি দেখিবলৈ নাপাওঁ কাৰ কৰবাত, চাগে দেখিবলে পাবি কাউৰী কেইটামান দেখিবলে পাবি আজিকালি কাউৰী দেখিবলৈ নাইকিয়া হৈ থাকিলে। চবখিনি মানে আমাৰ জনসাধাৰণৰ ভুলৰ কাৰণে চব খিনি মৰি সাজি আজৰি হৈ গৈছে চবখিনি
অ আগতে মানে তোৰ এতিয়া হাঁহ পোৱালি মানুহ বিলাকৰ ঘৰত থাকে ত তেতিয়া কাউৰী বিলাক ত কাউৰী মানে ঢেৰ জাকে জাকে, গোটেই গাঁও বিলিলাকতে থাকে আজিকালি কাউৰী এটাও নাইকিয়া হৈ গল মানে গাঁও বিলাকতো নাইকিয়া হৈ গল তেনেকুৱাই হৈ গৈছে।
সিনিণেমাৰ জনসাধাৰণে দক্ষখণ হোৱানা আ এতিয়া গাঁও বিলাকত। আগতে যেনেকে চৰাই চিকট এই তামোল গছত যে এইটো কিবা এটা চৰাই থাকে? গছত এনেকে ওলমি থাকে সেইখিনি টুকুৰা চৰা এইবলাক টুকুৰা চৰাক বিলাক এনেকে হৈ থাকিলে। সেই দেখিবলৈ নাপাবই আমাৰ আহি থকা প্ৰজন্ম বিলাকে চাবলৈ ন। নাপাবো কি বস্তু এই চিনি নাপাবো কি বস্তু আমিতো চিনি পালো নম কিন্তু এজটো আমাৰ দুখৰ কথা য। ত আজিলি এতিয়া নাইকিয়া হৈ থাকিল এ দিনে দিনে।
অ অ সেইটোয়ে হৈছে এতিয়া তোৰ তামোল গছত তোৰ টুকুৰা চাই বাঁহ এটা টুকুৰা চোৱাইটোৱে মানে তনে দেখ। আগতে সেই আমি টুকুৰা চৰা বাঁহটোকে লৈ লৈ খেলি থাকো। আজিকালি সেইটোতো আগৰ আমাৰ ভাইটিহঁতে এতিয়া ভাইটিহঁতে সেইবিলাক বস্তু চিনি নাপাওঁ মানে।
অ গম গম পোৱা নাই এইটো যে এই টুকুৰা গছৰ চৰাই যিটো বহটো কেতিাবা মান প পৰা হৈ পৰি পৰে ন সিহঁ চৰাবলাকেতিয়া ক'বলৈ গৈছে যে টুকুৰা চৰাই বহ ৰং কৰি পেলাই আমাৰ ভাৱৰীয়া বিলাকে আমাৰ অসমীয়া সমাজত ভাৱৰীয়া যিল ভাওনা বিলাক। তাৰত আমাৰ ভাৱৰীয়া বিলাকে জোতা হিচাপে ব্যৱহাৰ কৰে জোতা এনেকুৱা মানে। ভাবচোন কিমান এটা ভাল বস্তু আছিল আজিকালি আমাৰ যিটো আহিবলগীয়া আগৰ প্ৰজন্মক সিহঁতে এইবিলাক চিঙ ননে বো
এই এইবিলাক এতিয়া আগতে আমি মৈত উঠো যেনেকে মৈত উঠি পিনি যিমানতটো ভাল লাগে। তেতিয়া আজিকালি মানে যোন বিলাক ল'ৰা ছোৱালী আছে ন সৰু সৰু সিহঁতক ক'ব লাগে মই থুঠকে বুলি তেতে মই কি বস্তু সেইটোকে চিনি নাপা কেনেকে উঠে সেইটো গম নাপাই এনেকুৱ হৈ গৈ আছে। মানে দিন বিলাক আৰু মানে তো আধুনিকতাৰ যুগ আহিছে ন তোৰ এতি ট্ৰেক্টৰ লাইছে টৰটো ম নেলাগে দুোটা ভিতৰতো লগাই দিলে তোৰ ধুনীয়াকে হালও বায় ম। মতিও বোকাৰ কৰি দিলে তোৰ লগতে মৈ খনৰতে পিছত যে থাকে সেইখনো তো মৈ দি পেলাই গুচি যায়। আজিকালি মই ছো দৰ কাৰণে আৰু আমাৰ। পিছৰ প্ৰজন্মইতো সেই মই চৈ কিবা কিবি এইবিলাক একোৱে চিনি জানি নাপাবো গ
এইখন আমাৰ যে মৰিত থকা চচালি খন এইখনো চিন্তা হ'ব আৰু যিটো মানে আগৰ এটা যিটো এটা নাঙৰ আছিলে সেই নালটোঙল বুলি কলে আজিকাল প্ৰায় বেছি নাপায় ইয়াত মইতো বাদে দিছোন আজিকালিাঙ বুলি নাপায় পাই চচালীটো চিনিয়ে নাপাব আৰু যিটো কান্ধত যিটো গৰুৱে লৈ যে যুৱলি সেইটো যৱলিটো চি নাপাব যুলটো।
মোৰ মানে আগলে আগলে মানে এতিয়া। ওচৰৰ টাইম মানে তোৰ যিটো আহি থকা হৈছে সময়তটো সেইটো মানে তোৰ নাঙল যুৱলি। মৈ টকা হালোৱা এছাৰি এইবিলাক মানে ত এটা মিউজিয়াম হিচাপে ৰাখিলেহে। ল'ৰা ছোৱালী বিলাকে পিছৰ প্ৰজন্মানে এইটো চাই। পিনি কব পাৰিব যে এইটো বস্তু এনেকুৱা আছিলে এইটো বস্তু তেনেকুৱা আছিলে তেতিাহে সিহঁতে মানে গম পাব আমাৰ। বছৰ প্ৰজন্মতে হওঁক।
সেইটো এতিয়া মানে যেতিয়া এই বিলাক এইবিলাক বস্তু আমি যিবিলাক দেিছো এটা টাইমত সেইিলাক মিউজিয়ামত ৰখা নিচনা হ'ব মানে। কাৰণ ইহঁতেতো নাপাব ন সিহঁতে চাব পাৰিব চাগে এইবিলাক কি বস্তু কি বস্তু কিন্তু সবিলাক যে আমাৰ গাঁৱলীয়া সমাজত আগৰ পৰাই ব্যৱহাৰ কৰি আছিলে সিহঁতো এইবিলাক গমেই নাপায় ন।
উম উম। সেইটো এতিয়া পিছৰ প্ৰজন্ম হ'লে সেটো। উম উম।
তাকে এইতিয়াতো উপায় ন এতিয়া। অৱ ভাত পানী মই আজি সেই ওলাই আহিছো যে। তাৰপিছত ওলাই গৈ পালাই এতিয়া সেই আজি মানে ৰাতিপুৱা আঠটা বজাত জাল এখন পাতিছিলো লাঙি জালখন পা। তাতে মাছ অলপমান লাগিলে পুঠি লাগিলে কাৱৈ চিলা লাগিলে এনেকে মাছ কেইটামান লাগিলে।
অ তহঁৰ ফোনে এনেকে মাছ চা ওলাই থাকে আমাৰাল পথাৰ চথাৰ বিলাকত এইবিলাক মাছ চাছে নাইকীয়া হ'ল। সিদিনা বৰষুণ মানে দবা পিটাকে যেতিয়া দিছিলে ন সেইদিনাখন জোৰ চোৰ চাওঁতে মানে আমাৰ। ফে বলা পুখুৰী বুলি কয় যে আছে যে তোৰ তাত জোৰ চোৰ চাওঁতে মানে মাগুৰ মাছ চাগুৰ মাছ সেইদিনা। নে পোৱা গ'ল তাৰ পিছৰ পৰা মানে তোৰ মাছ চাছ এইবাৰ পুঠি কিবা কিবি এইবিলাক মাছ চাছ একোৱে নাই। তাপা।
অ আমাৰো তেনেকে অ আমাৰো তেনেকে মানে মাছ। নাই যদি মানে পুঠি কাৱৈতিলা এইিল মানে মাছ কেতিয়াবা কেতিয়াবা ওলায় সেইকাৰণে আজি ৰাতিপুৱা পা বৰষুণ। লৈছিল তেতিয়া মানে ৰাঙি জাল।